হেল্ল'।
হেল্ল'।
অ', কি কৰিছা?
এয়া শুই আছো।
অ', বাকী উম এয়া বহি আছো ইমান গৰম পৰিছে।
অ'।
বাকী ভাত পানী খালা?
অ', খালো।
ঘৰত ভাল?
ভালেই তোমালোকৰ?
ভাল ভাল।
অ'।
গৰমটো বহুতেই পৰিছে।
হয়।
তাকে তোমাৰ লগত কথা এটা আলোচনা কৰিম বুলি ফোন কৰিছিলো।
কি কথা বা?
আমাৰ অসমীয়া পৰম্পৰাটো যে কিছুমান মানে ইয়াৰ সুবিধাও আছে অসুবিধাও আছে। কিন্তু অসমীয়া মানে এই পৰম্পৰাটোৰ বিষয়ে কিছুমান কথা মানে জানিবলৈ ফোন কৰিছিলোঁ আৰু আলোচনা ময়ো কিবা জানো যদি ক'ম আৰুো তোমাৰো কিবা তুমি কিবা সমাধান উলিয়াব পাৰা নেকি বা মইও সমাধান উলিয়াব পাৰো নেকি? তাৰ বিষয়ে কথা পাতিম বুলি ফোন কৰিছিলো।
অ', অ', কোৱাচোন বাৰু
আমাৰো এইটো স পৰম অসমীয়া পৰম্পৰা মানে গামোচা চামোচাতটো এইটোও নহয় যে আমাৰ অসমীয়া পৰম্পৰাত অকল গামোচা খনহে থাকিব এনেকুৱাতো এটা কোনো কথা নাই। নে আমাৰ অসমীয়া পৰম্পৰাৰ মানে কিছুমান সুবিধা আছে আৰু কিছুমান অসুবিধা আছে সুবিধাস সমূহ এয়াই যে আমাৰ সামাজিক সুবিধা আছে। আমি যেনেকে মানে এতিয়া কিবা এটা কাম কৰিবলৈ বা কিবা এটা উৎসৱ পাৰ্বন পাতিবলৈ আগবাঢ়িলে আমাৰতো সকলোৱে সহ সহায় সহযোগিতা কৰে। ইয়াত আমাৰ মানে মৰম চেনেহটো উতুত হৈ থাকে। এই মৰম চনেহে মানে নিভাাজ।
উম'।
কিন্তু আৰু অ'কোৱা
আমাৰ অসমীয়া মানুহে লোকসকল যিহেতু সহজ সৰল সেই-আৰু মৰমীয়াল।
হয়-হয় সেইটো মই কৈছে ন' আমাৰ কিবা এটা কাম কৰিবলৈ যদি আমি সহজ সৰল নহ'লেওহেতেন সেই কাম আমাৰ কোননেও কৰি নিদিলেহেঁতেন। আমাৰ এতিয়া আমাৰ মানে সন্মানৰ এই সংস্কৃতিটো এটা পৰম্পৰাতটো মানে সন্মানৰ হয়, ইয়াক মানে এ আমি এতিয়া দেখুৱে, তুমি দেখা নে এনেকাকে নাজানো আমি মানে সৰুৰ পৰাই দেখি আহিছো যে আমাৰ ডাঙৰক কিবা এটা পাতলে আমি গামোচা এখন দি সন্মান কৰো বা আমাৰ এতিয়া যদি কোনোবাই যদি ভালকে পৰীক্ষাত পাছ কৰিছে, সিহঁতকো আমি এখন গামোচাৰে গামোচা বা চেলেঙে সন্মান কৰো। এইটো মানে আমি এইটো এটা চলি আহিছে যে আমি এ যদি এনেকুৱা কাম বিলাক সমাজৰ আগত কৰি দেখাওঁ তেতিয়াহে মানে আমাৰ এই সংস্কৃতিটো আগলৈ এনেকে ৰখি থাকিব।
আমি যদি অসমীয়া সংস্কৃতিটো পৰম্পৰাটো ৰ ৰক্ষা কৰিবলৈ গৈ যদি আমি যদি কিনা গামোচাটো আঁতৰাই মানে বোৱাৰ বোৱাৰ যিহেতু গামোচাখন আমি চবতে প্ৰচলন কৰিব পাৰো তেতিয়াহলে আমাৰ মানে অসমৰ পৰম্পৰাটো আৰু বেছি উন্নত মানৰ হ'ব।
হয় হয়। আমাৰতো এই পৰ আমাৰতো এতিয়া কিছুমান এনেকে অৰ্থনৈতিক সুবিধাও আছে। সংস্কৃতি মানে পৰম্পৰাৰ পৰা কিছুমান মানে অৰ্থনৈতিক সংস্ অৰ্থনৈতিক সুবিধাৰ কাৰণে মানে আমি আমাৰ এতিয়া মাজুলী খনে ভাবিছেচোন কিমান এখন ধুনীয়া মাজুলীকতো আমি সত্য নগৰী বুলি কওঁ। ইয়ালৈ এতিয়া কিমান মানে পৰ্যটক আহে, তাৰ ফলত তাৰ কাষত থকা দোকান-পহাৰ বিলাকৰ সুবিধা হয়। তাৰ সিহঁতৰ মানে অৰ্থনীতিক ভাৱে সুবিধা হয় কাৰণ যদি আমি যদি সেই পৰ্যটক সমূহে যদি কিবা এটা কিনে প্ৰত্যেকখন দোকানতে মানে ভিৰ থাকেই, চাবাচোন মানে সত্ৰনগৰীত। কাৰণ তাত আমি ধূপ ধূনা জ্বলাও, আমাৰ মানে সংস্কৃতিতো এনেকুৱা যে আমি ধূপ ধূনা জ্বলাও। আমি গা-চা নোধোৱাকে আমি নামঘৰৰ ভিতৰত প্ৰৱেশ নকৰো। এইবিলাক মানে আমাৰ এটা মানে নিয়ম আছে, সেই নিয়ম খিনি মানে আমি মানি চলো।
উম। আমাৰ সেইটো মানে, এ এ আমাৰ গাঁওৰ ৰাইজে এটা বান্ধি দিয়া নিয়ম আৰু দিয়াৰ এইটো নিয়ম নহয়, আমাৰ এই নিয়মটো আজিৰ পৰা বহুত যুগ যুগ ধৰি চলি আহিছে মানে এই নিয়মটো আৰু এই নিয়মটো মানি আমি সকলোৱে মানি চলিব লাগে। অ'।
অ', অসমীয়া মানে কিছুমান পৰম্পৰাৰ হেৰিওঁ আছে অসুবিধাও আছে। এতিয়াতো দেখায়, আধুনিক যুগ মানে অসমীয়া নৱপ্ৰজন্ম‌ই আধুনিক যুগতটো বেছিকে মানে আদৰিছে কাৰণ তাৰ ফলত মানে সিহতি এতিয়া নতুন নতুন মানে এতিয়া কেনেকুৱা ধৰণৰ কাপোৰ কানি পিনে তুমি দেখিছা কিন্তু আমাৰ মানে পুৰণা যিটো সংস্কৃতিত তাত আমি ধুনীয়া ক্ষুদ্ৰ চাদৰ মেখেলা পৰিধান কৰোঁ। এনেকুৱা মানে সেই সংস্কৃতিটো দেখিবলৈ ভাল লাগে, কিন্তু এতিয়া আজিকালি প্ৰায় প্ৰায় বিলাক ল'ৰা-ছোৱালী ল'ৰাইতো সেনেকুৱা কাপোৰ নিপিন্ধে, ছোৱালী বিলাকক চাবাচোন। সিহঁতৰ আধা মানে দেহৰ আধা দেখুৱাই থয়। সেনেকুৱা মানে সংস্কৃতি সংস্কৃতিটো মানে আমাৰ ভাল নলগা হয় মানে এতিয়াতো বহুতৰে সেইটো পচন্দৰ। কিন্তু আমি মানে এতিয়া ক'বালে গ'লে এনেকে শুনোচোৱা সেই ছোৱালীজনীয়ে কেনেকুৱা কাপোৰ পিন্ধিছে মানে সেইটো আমাৰ ভাল নালাগে তাৰ ফলত মানে এতিয়া এনে কোৱা হৈছে, কিছুমান লৰা ছোৱালী বেয়া ফালেও দিশ কৰিছে। অ', আধুনিক অত্যাধুনিক হবলৈ গৈ মেলি সেইটো মানে হ'ব নালাগে তাৰ ওপৰত আমি
উম, হয় আমি তাৰ কাৰণে আমি গাঁৱৰ লোকসকললে যিহেতু আমাৰ এতিয়া চাদৰ মেখেলা আহ পিন্ধেই আমাৰ চহৰতো যদি সেই সকল লোকসকলে যদি এ মেক্সি চেক্সি মানে সেনেকুৱা জাতীয় বস্তু পৰিধান নকৰি যদি চাদৰ মেখেলাযোৰ পিন্ধি বাহিৰত ওলাই যায় তেতিয়াহ'লেও আমাৰ অসমৰ জাতিৰ মানে বহুত সন্মান আমাৰ ফালে আহিব যিহেতু
হয়, হয় সেইটো সেইটোতো বিচাৰো হ'লেও মানে এতিয়া ভাবা চহৰৰ নিচিনা জেগাত মানে এইটো পৰিধান কৰিবলৈ অলপ অসুবিধা হয় কাৰণ তাত এতিয়া ইমান যান বাহন আমি মানে প যদি সেইফালি পাৰ হৈ যাবলৈ এতিয়া ভাবিছা কিছুমানে চাদৰ মেখেলা পৰিধান কৰিব নোৱাৰে যদি ৰাস্তাই পাৰ হৈ থাকো নে যদি উজুতি খাই পৰি যায় ত সেইটো এটা সমস্যা কিন্তু আমি মানে এনেকুৱা কাপোৰ পিন্ধিব নালাগে যাৰ ফলত মানে আমাৰ এই সংস্কৃতিৰ ফালে মানে এ এহেতি গাঁৱতহে বাস কৰিছিল গাঁৱত এনেকুৱা ধৰণৰ কাপোৰ পিন্ধে নে এনেকুৱা মানে ক'ব নালাগে আমি নিজৰ মানে
ফোন কাট বহুত টাৰ সাপ ফোন কাট ফোন কাট বহুত টাঙৰ সাপ বহুত ডাঙৰ অ', হৰি কৃষ্ণ কৃষ্ণ ঐ ডাল ঐ ককা